অ, শুনি আছো।
অ'- অ' এ সেয়া আৰু ফেনখন লগাই বহি আছো। অ' তেনেকে চাম। পাঁচটা মান বজাত অলপ ওলাই যাম পাচটা চাৰে পাঁচটা মান চাৰে পাঁচটা ছট মানত যাম আৰু। অলপ ওলাই ওচৰতে যাম মানে একপাক উ মানে দূৰত ন বোলে মোৰ একপাক মানে ওলাই যাব লাগে আৰু।
অ' আমাৰ গাঁৱত থকা হেতেন কিন্তু ভাল লাগিলে হেতেন যিনানে? গৰম দিন কিটা মানে কি হয় তাত মানে তুমি বাহিৰত বহিলে গছ গছনিৰ
ব বতাহ, অ' বতাহ মেলি থাকে সেই হাৱাটো ভাল লাগে। গাঁৱৰ সেই হাৱাটো অ' এইটো এই বেলেগ হয় আৰু, উপায় নাই, তেনেকে আৰু এক পাক যাওঁ আৰু চ টা মানত, ওলাই যাওঁ কিমান ৰুমত থাকিবা, একবাৰ ওলাই গৈ তেনেকে চান কেঁচা চানা টানা অলপ লৈ আহো কেঁচা চানা যে। এই তেনেকে অলপ লৈ আহো আৰু মোৰ বা ঘৰতে বনাই কেচ নাচানা, তাই আকৌ বাহিৰত নাই। অলপ ঘিন কৰে, তাই ঘৰতে মানে বুট ল'ব, মটৰ ল'ব, বাদাম ল'ব। চব দি দিয়ে, দি পেলাই তেনেকে বনায়।
অ'।
মই আৰু ইমান বনাই নাথাকো আৰু মই বোলো ভাতো বনাবই লাগিব আৰু সেইখিনি বাহিৰৰ পৰাই
অ' মই বাৰু নিজে চানা বনাই নাখাও কিন্তু মানে এই চিপছৰ যোনটো মিক
হা- হা, অ- অ- অ- অ- অ-অ। সেইটো ন সেইটো কি বাহিৰত খোৱা নে বনাই খোৱা।
সেটো বনাই খাওঁ ঘৰতে।
অ' মই
এ ঘৰত বনালে বেছি অ' ঘৰত বনালে বেছি টাইম নালাগেও আৰু বেছিও পইচ চাও নাযায় কিন্তু সেইটো বাহিৰত খাবলৈ গ'লে আকৌ এশ দেৰশ টকা লৈ লয়।
হয় নেকি মই কিন্তু খাই পোৱা নাই কি- কি দিয়ানো তাতে।
নহয় তাত চিপছ বিলাকে দিয়া হয় মানে এইটো আমাৰ, অ' সৰু পোৱালি বিলাকে খোৱা মানে কিন্তু ভাল লাগে দেই খাই চাবা পাৰা কিন্তু মানে কি হয় জানা এই যে কুৰ কুৰে বুলি যে পায় তেৰে মেৰে নাইবা কুৰকুৰে সেই তেনেকুৱা দুপেকেট মান, আৰু তাৰ লগত তে মানে আংকল চিপচ হওক হম, নাইবাতো এই ব্লু ব্লু লেইজটো যোনটো ব্লু লেইজ মানে আমেৰিকান টো নহয় দেই ইন ইয়াত মেজিক মচালা টো যে, হা, সেই তেনেকুৱা চিপচ এপেকট দুপেকেট মান, তাৰপিছত তাৰ লগত মানে বিকাজী ভুজিয়া অলপো দিলো, তাৰ লগতে যে এই আ বেলেগ মানে যি চব পাই ন, গ্ৰীণ মটৰটো। কিছুমানে দিয়ে, কিছুমানে যে আ বাদামৰ যে পকোৰা এটা পাই যে। পাঁচ টকিয়া পেকেট বিলাক যে পায়, অ' সেই তেনেকোৱা বাদামৰ পকৰা কেইটামানো দিলে আৰু মিমি টো যে পাই। মিমি অ' মিমিটো মানে এনেকে ভাঙি মেলি মিমিটোও তাৰ ওপৰত দি- দি আৰু মিমি মছলাটো তাৰ ওপৰত দি দিওঁ। অ', তেনেকে ম মিমি মানে দুপেক কেটামান দি দিলে আৰু মছলাটো ওপৰৰ পৰা দি দিলে মানে তাৰপিছত সেইখিনিত এটা পিয়াজ একদম সৰু, সৰু, সৰু, সৰুকে কাটি লওঁ।
আচ্ছা মেয়নিজটো দিয়ে নেকি তাতে মেয়নিজ চচ। চচ আৰু
কিছুমানে দিয়ে দেই কিছুমানে দিয়ে কিন্তু আমি আজিলৈকে তেনেকে খাই পোৱা নাই মানে চিপছৰ লগত মানে মানে সেইবিলাক মিলাই দিলে মানে চিপচটো অলপ চগী টাইপ হৈ যায় মানে কোমলি যায় না সেই কুমলী নাযাবলে মানে আমি সেইবিলাক চচ ইউচ নকৰো সেইকাৰণে মানে আমি পিয়াঁজ টো সৰু সৰু সৰুকে কাটি দিও এটা বা দুটা পিয়াঁজ তাৰ পিছত তাৰ ওপৰতে জলকীয়া অলপো কাটি দিওঁ তাৰ পিছত সেইটো মানে একদম টিফিন টো ঢাকনি খন মাৰি লৈ মেলি মানে পুৰা জোৰ জোৰ কে
জোৰছে হেৰি কৰা
অ তাৰ পিছত মানে সেইটো মিক্স হৈ গল মানে চিপছ খিনি অলপ ভাঙি ভাঙি দিওঁ পেকেটটো মানে খোলাৰ আগতে যে এনেকে অকনমান পামটোত যোৱাই মেলি এনেকে এনেকে ভাঙি লওঁ তাৰ পিছত দিওঁ এতিয়া মানে সেই মচলা খিনি গোটেইখিনি মিক্স হয় মানে বৰ ধুনীয়া এটা উম চানা হৈ যায়
অ আচ্ছা আচ্ছা আচ্ছা এইটো পেকেটৰ ভিতৰতে কৰা না চব খিনি
অ অ মানে পেকেটৰ ভিতৰত নকৰো বাতি এটাত মানে চব চিপ বিলাক উলিয়াই লওঁ
অ মই এটা ভিডিঅ'তহে দেখিছিলো তেনেকে ভিডিঅ'ত দিয়া পেকাই পেকেটৰ ভিতৰতে মানে গোটেইখিনি সেই কৰি পেলাই কাষ্টমাৰক দিছে আৰু তেনেকে দিছে দেখিছিলো অ অ খাই পোৱা নাই কিন্তু তেনেক-
অ উম সেইটো মানে ডেৰশ টকা হয় দোকানত সেইকাৰণে আমি ঘৰতে মানে ঘৰতে আমি নৰৰ্মেলিও বনাও ন বিচ ত্ৰিশ টকাতকৈ ওপৰত খৰচ নহয় মানে
ঠিকে কৰিছো আৰু মাজতে ওলাইছিলে আমাৰ দীঘলী পুখুৰীৰ পাৰত সেইয়া আলুৰ চিপছ যে এনেকে গ'ল গ'ল কে সেইটো কি বুলি কয় অ স্পাইৰেল পটো ছোৱালী এজনীয়ে বিকিছিলে বহুত হেৰি ভাইৰেল হৈছে তেনেকে অ অ অ সিহঁতে এতিয়া হেৰি কৰে তোমাৰ এই উজান বজাৰত এখন ৰেষ্টুৰেণ্ট ল'লে
উম সিহতি যে স্পাইৰেল প্ৰতিটো বিকি বিকিয়ে ইমান ধনী হৈ গ'ল।
অ এতিয়া কিন্তু দীঘলী পুখুৰীৰ এই হেৰি খিনি উঠাই দিছে।
অ একদম চব উঠাই দিলোে এতিয়া যে দীঘলী পুখুৰীলৈ গৈয়ে ভাল নালাগে। তেতিয়া মানে কি আছিলে জানা দীঘলী পুখুৰীৰ মানে কি মই ভাবো যে ব এই ৰেষ্টুৰেন্ট বিলাক। নাইবাতো ফুড ষ্টল বিলাকে বেছি ধুনীয়া কৰিছিলে দীঘলী পুখুৰীতটো মানে ধৰা দীঘলী পুখুৰীলে সোমোৱা আগতে কিবা এটা ললা আৰু তাত গৈ বহি খালা নব তো দীঘলী পুখুৰীত কথা পাতি আহি লৈ পেলাই তাৰ উলাই মেলি কিবা কিবি খালা ন আমি আগতে কল কলেজলে গ'লে যে তাত ফুড- ষ্টল বিলাকত সোমোৱা হয়েই।
হয় মোৰ লৈ যাওঁ ভিতৰত গ'লে কিবা চানা অলপ লৈ গলো তাৰ পৰা লৈ যাই ভিতৰত লৈ যাওঁ আৰু তেনেকে
আৰু তুমিতো সন্দিকৈতে পঢ়িছিলা।
হা হা সন্দিকৈতে পঢ়িছিলোঁ মই উম। অ যোৱা হয় কিন্তু মই মানে মেক্সিমাম। এই তই বহী কিতাপ লৈয়ে যাম মেক্সিমাম আৰু
উম।
আমাৰ এজন এজন মানুহে মোক সুধিছিলে হা মানেটো খুব ইণ্টাৰেষ্টিং কথা মানুহ এজনে সুধিছিল তুমি কত পঢ়িছিলা মই বোলো মই সন্দিকৈ কলেজত পঢ়িছিলোঁ। আহ তেতিয়া কৈছে হেৰি তুমি বোটত উঠিছানে নাই এই তাতে যে ব'ট চলিছিলে নহয়। উম এতিয়া এতিয়া বন্ধ কৰিছে অ মানে এনে আৰু এনেই তোমাক ভিজিট কৰা আনি পইচা এটা লয় আৰু মোৰ আকৌ পানীত নামিব খুব ভয় লাগে অ মোৰ আকৌ মানে কি ইয়াতে বুলি নহয় ক'তো মই মানে বোটত নুঠো মোৰ ভয় লাগে। উঠিব মই বোলো নাই উঠা অ বুটত কথা নাই যদি কি হ'ল মজা কৰাৰ বোলে তেনেকে কয় অ নাযাওঁ মই বহি মই
ময়ো বৰ বেছি ভাল নাপাওঁ দেই কিন্তু আমাৰ এবাৰ ভাল লাগিছিলে আ এই যোনটো মানুহ এটাক লৈ লব পাৰি ন সেইটো বেছিকে লয় পইচাটো উম মানুহটোৱে মানে এক্সট্ৰা এশ টকা এটা লয় নে কিবা লয়।
অ আচ্ছা
তেনেকে যাওঁতে ভালে লাগিছিলে কিন্তু নিজে মৰাতো ভাল নালাগে।
অ অ মানুহতো লৈ যাইছে আচ্ছা আচ্ছা মই নুঠো মই এনেই বাহিৰত বহি থাকোঁ তেনেকৈ
ময়ো মই এবাৰেই নে দুবাৰেই উঠিছো ব্তত মানে এবাৰ সেই মানুহটোৱে লৈ যোৱা উঠিছো আৰু এবাৰ মোৰ ফ্ৰেণ্ডজনৰ লগত উঠিছিলো
আচ্ছা আচ্ছা অ মোৰ ভয় লাগে অলপ কিবা পানী খিনি দেখিলে
নাই নাই মোৰ বহুত ভাল লাগে
অ ভাল লাগে কিন্তু মোৰ ভয়ো লাগে তাৰমানে মই সাঁতৰিব নাজানো যে সেইটো কাৰণে ভয় লাগে বৰা পানী বৰা পানী গৈছিলো পৰা পানী তাতে মোক ইমান ৰিকুৱেষ্ট কৰিছে মানে কৈছে ইমান ধুনীয়া আছে বটিং কৰো মই লগে লগে কি ভাবিছো জানানে ব'টিং কৰিলো যিটো মানে য'তে ব'টিং কৰে নহয় তাতে বহুত দ হয় বুজি পালা য তাতে যে বৰা পানীৰ তাতে মই বোলো ইয়াতে পৰিলে কি হ'ব মই লগে লগে নগৰু নগৰু
নাই মই বাৰু বহুত বাৰ বটত উঠিছো চাৰি পাঁচ বাৰ মান এনেকে বট উঠি গৈছো মই এেই গাঁৱৰ না নাৱতো উঠিছো নাৱত উঠি যে আহ ক'বালৈ যায় ন অ তেনেকে গৈছো
অ মোৰ বুটত
মোৰো ভয় লাগে মা দেউতাাহত থাকিলে ভয় নালাগে
উম খালি এটাতে উঠিছো সেই তোমাৰ মানে এ উত্তৰ গুৱাহাটীলৈ ডাঙৰ জাহাজ যায় যে এ সেই জাহাজটোতহে গৈছো সেই জাহাজটো বিৰাট ডাঙৰ যে
এবছৰ এবছৰ মানৰ পৰা ডেইলি অহা যোৱা কৰাৰ নিচিনা হৈছিলে।
অ তাকো মই নাযাও নাযাও মোক জোৰ কেে লৈ গৈছে ব'ল জাহাজত
মোৰ আকৌ জাহাজত বহয় নালাগে জাহাজত গৈ মই একদম মইতো ভিতৰত বহি নাথাকো জাহাজ ত মানে এনেকে বাহিৰলৈ ওলাই গৈে
অ মোক কৈছে কি এই ঘূৰি ঘূৰি গ'লে কিমান সময় লাগিব বোলে চৰ্ট কট কৰি যাও শেষত তেনেকে গ'লো আৰু নাওতত নুঠো নাওটোত
উম মই বাৰু নাৱতো উঠিছো
হা হা হা কিন্তু ভাল লাগে মই মানে চাই পেলাই ভাল লাগে কিন্তু সেইটো আৰু সেইটো আৰু চব
জাহাজত আকৌ মই একে কিনাৰলে থাকি বেছি ভাল লাগে
অ সেই হেৰিটো চাই পেলাই ভাল লাগে বা হাৱাটো ভাল লাগে তেনেকে সেইটো নহয় মই বেলেগ বেলেগ জেগাত যে ফুৰিব যা ধৰা দূৰত গ'লে ধৰা কিছুমান চবতেো তোমাৰ জান জু এইবিলাক থাকে নহয় তেনেকে কিন্তু সেই মই নুঠো তেনেকে ভয় লাগে এ সেয়া সেইটো চাই ভাল পাওঁ অ কি উঠিলে কিন্তু মজা লাগে সেইটো মই বুজি পাও কিন্তু নথকিয়ও মই এইবিলাক সাঁতুৰিব নাজানো ন সেইটো কাৰণে নুথো তেনেকে অলপ ভয় খাওঁ আৰু
উম উম মোৰো ভয় লাগিব পানীলে
অ সেইটো কাৰণে তুমি সাঁতুৰিব জানে নাই
নাজানো - নাজানো।
অ, সেইয়া আৰু সেই ৰিচেন্ট গৈছিলো সেইফালে লাষ্ট যিবাৰ উত্তৰ গুৱাহটী গৈছো। এয়া মানে মই হেৰিত গৈছো এয়া তেনেকে জাহাজত গৈছো। লাষ্ট যাওতে আৰু এনে মানে মই ঘূৰি - ঘুৰি যাও তেনেকে গাড়ী লৈ এনেকে ঘূৰি - ঘূৰি বহুত দূৰ হয়। তেনেকে ঘূৰি ঘূৰি যাওঁ আৰু, এ সেয়া। উত্তৰ গুৱাহাটীত আজিকালি ভোগটো সোনকালে দিয়ে হয়নে?
কিটো
ভোগ দিয়ে যে ভোগটো সোনকালে দিয়ে হয়নে? মানে হেৰি এই মানে তোমাৰ পায়স ভোগ দিয়ে নহয় দৌলগোবিন্দত। তাতে পায়স ভোগ যিটো দিয়ে সোনকালে দিয়ে ন? অ, আজি অ, আজিকালি মানে আগতে দেৰি হৈছিলে দুটা বজাত দিছিলে আজিকালি মানে বাৰটাৰ পৰাই দিয়ে কিন্তু গৈ থাকিলে যে তেতিয়াই নোযোৱা তুমি পাবা আৰু আগবেলা গলে তেনেকা
উম,
মানে হেৰি দিছিলো মই মানে তোমাৰ তাতে শৰাই দিছিলো। অ, শৰাই লৈ যোৱা নাই মানে পইচা দিলে হেৰি শৰাই দি দিয়ে নহয়। সেই তেনেকে আৰু তেনেকে দি দিওতে তাতে চব বেলেগ- বেলেগ ফাইভ মই ফাইভ ফাইভ হাণ্ড্ৰেড ওৱান ৰুপিজ দিছিলো। তেনেকে ঘৰলৈ দি পঠাইছে আৰু সেয়া ঘৰলৈ দি পঠাইছে। মানে তুমি লৈ নগলেও হ'ব কিন্তু তুমি যদি দিয়া তেনেহলে সোনকালে যাব লাগিব দশটাত পো তে যাব লাগিব। এ তেনেকে দশটাত পালেহে হ'ব তোমাৰ তাৰমানে সিহতে যে ৰাতিপুৱাই দি দিয়ে ন ভোগটো। সোনকালে দি - দিয়ে যে দিয়ে আকৌ সেয়া
ঠিকে আছে দিয়া।
ঠিক আছে তেনেহলে হা।
উম - উম ঠিক আছে।